অ
কি খবৰ
খবৰ পাতি বাৰু ঠিকে চলি আছে অ' তোমাৰ কোৱাচোন?
মোৰো ভালে।
অ কালি তোমাৰ বাৰ্থডে আছিল ন মোৰ মানে যোৱা নহল মই অলপমান দূৰত আছিলো যে বাকী কোৱাচোন বাৰ্থডে পাৰ্টিটো কেনেকুৱা হল তোমাৰ।
আহ বহুত ভাল হল পৰিয়াল আৰু বন্ধু বান্ধৱী সকলৰ লগত আহ জন্মদিন আহ তো পাতি কেনে বহুত ভাল লাগিল। পিছে তুমি আহিলে আৰু ভাল লাগিল হয়।
অ' একেবাৰে চল ৰিহা মই মানে গলোয়ে হয়, অলপমান কাম ওলাইছিল যে এতিয়া বাৰ্থডে পাৰ্টি বেলেগ দিনে দি দিবা তুমি মই যোৱাৰ পিছত।
অ' অ' ঠি'ক আছে।
মানে, কালিততো চাগকে ঘৰ ম পুৰা সজাইছিলা
হয় ঠিকেই কৈছা ঘৰখন মই বেলুন আহ বেলুনদি ধুনীয়াকে সজাইছিলো। আহ পিছে বন্ধু বান্ধৱীসকলেও মোৰ সহযোগিতা আছিল।
অ'
তাৰপিছত, এনে গোটেই বন্ধু বান্ধৱীবোৰ আহিছিল নে কালি যোৱাকালি।
হয় আহিছিল গোটেই বন্ধু বান্ধৱীসকল আহিছিলে।
অ' অ 'তেতিয়াহ'লে তো ভালে লাগিছিল ন গোটেইবোৰক লগ পাই।
হয় গোটেইবোৰক লগ পাই বহুত ভাল লাগিছে। মোৰ দিনটো আহ বিশেষ হৈ গৈছিল।
উম, এনে আৰু মানে কেক চেক টো আনিছিলা নে্ কি
অ' কেক আনিছিলো। অ' মই চকলেট কেক এটা আনিছিলো। মই চকলেট কেক খাই ভাল পাওঁ। অ', যেহেতু হেই চক লেট কেক কান্দিছিলো। পিছে মাই আ পোলাও-মাংস বনাইছিল।
অ', আৰু কিবা বিশেষ আছিল নেকি?
আৰু বিশেষ চবেই আমি আ-আ নাচ গান কৰিলো। অ', এক লগত খালো, ফূৰ্তি কৰিলো।
অ', আৰু কিবা বাৰ্থডে বুলিতো উপহাৰো চাগে বহুত পাইছিলা তুমি?
হয়, ঠিকে কাইছা-ঠিকে কৈছা। বন্ধু-বান্ধৱীসকল বহুতো উপহাৰ লৈ আহিছিল মোৰ বাবে।
অ', কি কি উপহাৰ পালা?
উপহাৰ হিচাপে মই আ কিতাপ পালো, আহ বহুতো লাগতিয়াল বস্তুও পাইছো। আ যেনেকুৱা আব ক-কলেজত যোৱা বেগো পাইছো। আ চাহ খোৱা কাপ পালো।
অ', ভালেই চোন।
হয়।
মোৰ মানে আ মোৰ বাৰ্থডে আ পাৰ্টি মানে তেনেকে কৰা নহয়ে, এনেই ঘৰৰ মানুহ কেইটায়ে এটা মানে সৰুকে কেক আনো। মানে মই মনতটো বেয়া কৰি থাকো কাৰণে মায়ে আনি দিয়ে আৰু এনেকে মানে ডাঙৰকে পতা নহয়, আমাৰ বাৰ্থডে চেলিব্ৰেচন কৰা নহয়। আৰু বাৰ্থডে দিনাখন মই হেৰি কৰো, গছ পুলি ৰুব দিয়ে মাই। ৰুলে বোলে ভাল হয়। কাৰণে মই প্ৰত্যেক বছৰে মানে মোৰ বাৰ্থডে হ'লে গছ পুলি ৰু। আৰু পাৰিলে নিজৰ পকেটত যদি পইচা থাকে তেতিয়া হ'লে মই ওচৰৰে আমাৰ ব্ৰিজ এখন আছে, চান্মাৰী ব্ৰিজ তাতে মানে গৈ কেইজনমান মানুহ থাকে, চিনাকিয় হয় মোৰ মানে গৈ গৈ কিনে এতিয়া আৰু চিনাকি হৈ গৈছে, তেওঁলোকে তাতে মানে বহি থাকে। ত তেওঁলোকক পাৰিলে অলপ মান সহায় কৰো মানে। এনেও মানে মই পাৰিলে সহায় কৰো। কিন্তু বাৰ্থডেৰ দিনটোত যদি সহায় কৰো তেত তেতিয়া বোলে ভাল-ভাল বুলি কয় আৰু মানুহে, মই তেনেকে নাজানো। সেইকাৰণে তেওঁলোকৰ লগতো বাৰ্থডে চেলিব্ৰেচন কৰো। আৰু মোৰতো তেনেকে আৰু সৰু-সুৰাকে কৰা
ঠিকে কৈছা, এইটো বহুত ভাল কথা। আ জন্মদিন বুলি অক অকল ঘৰতে কেক কটা সেইটো নহয়, জন্মদিন বুলি গছ পুলিও ৰুব লাগে, আৰু দুখীয়া মানুহকো যদি পাৰো খুৱাব লাগে। যদি সম্ভৱ হয়
আৰু অ তোমাৰ বাৰ্থ ডে বুলিটো লগৰবোৰৰ লগত ধেৰ ফটো উঠি তুলিছা চাগে,
হয়। ঠিকেই কৈছা বহুতো বাৰ্থডে বুলি বহুতো ফটো স্মৃতি হিচাপে উঠাইছো।
উ মোৰ মানে এবাৰেই মানে সৰুতে বাৰ্থডে ভালকে পাতিছিলে। এতিয়াতো মানে লগৰ বন্ধুবোৰো নাছিল বহুত সৰুতে পাতিছিল মানে স্কুল যোৱা নাছিলো। ত অলপ অলপ মানে মনত আছে আৰু, ফটোবোৰ আছে যে। মানে ফটোবোৰত স্মৃতিবোৰ থাকি যায় মানুহৰ সেইকাৰণে ফটো তোলাটো বহুত প্ৰয়োজনীয় হৈ পৰে বাৰ্থডেৰ দৰে ধৰা এনেকুৱা চেলিব্ৰেচন অ চেলিব্ৰেচন হলে মানে ভাল লাগে ত' মোৰ তেতিয়া মানে বহুত গিফট পাইছিলো, ধৰা বহুত আহ কাপোৰ পাইছিলো, তাৰপিছত তেতিয়াতে মানে কিছুমানে আং আহ আংকেল আন্টিয়ে মানে হেৰি কিতাপ দি থৈ গৈছিল সেইটো মানে মই এতিয়ালৈকে পঢ়া নাই।
হয়'।
কিতাপ আছিল ধৰা ইংলিছৰ
হয়।
হু এ এমই এনেকুৱা ধৰণৰ ভাল ভাল ডাঙৰ ৰাইটাৰৰ কিতাপ আছিলে মই এতিয়া পঢ়িম বুলি ভাবিছো আৰু মানে ইমান দিনে খোলা নাছিলো এতিয়া মই খুলিম বুলি ভাবিছো তাৰপিছত আৰু কিছুমান গিফ্ট দিছিলে সেইটো সেইটোতো মানে হৈ গল শেষে হৈ গল মানে ইউজ কৰা। বাৰ্থডে পাৰ্টি পাতিলে বাট টো ভালে লাগে। কিন্তু লগৰবোৰৰ লগত কত তেনে একে ধৰা পাতি পোৱা নাই বা লগৰবোৰে গমো নাপায়তো কেতিয়া বাৰ্থডে আছে বা আমিও তেনেকে ইমান এটা গম নাপাও ত' সেইকাৰণে এতিয়া যেতিয়া স্কুলত পঢ়িলো বা কলেজত পঢ়ি থকা সময়খিনিত তেনকে বাৰ্থডে পাৰ টো পতা নহলে মানে।
আহ, ঠিকে কৈছা। আহ। পিছে বাৰ্থডে বাৰ্থডে বুলি ক'লে আহ ইমান ফূৰ্তি লাগে। যিহেতু বাৰ্থডে বুলি কলে আহ মা দেউতাই নতুন কাপোৰ আনি দিয়ে। আহ। চব চবৰে আশীৰ্বাদ আহ বাৰ্থডে বুলি কলে আশীৰ্বাদ শুভেচ্ছা জনাই চবে।
হ'।
ত' সেইকাৰণে বহুত ভাল লাগে।
উম উম কিন্তু আকৌ হেৰি হয় নহয়, আমাৰ আকৌ বয়সটোও বাঢ়ি যায় নহয়। বাৰ্থডেত।
হয় সেইটোতো হয় ঠিকেই কৈছা পিছে বাৰ্থডে বুলি কলে আমি অ' উদযাপন কৰো যিহেতু ফূৰ্তি কৰো কিন্তু এ পিছত তো আমাৰ বয়সটো বাঢ়ি গল ন? অ'।
তাকেই তাকে উম, আৰু আমাৰ বয়স লগে-লগে নতুন ধৰা ৰেচপনচিবিলিটি দায়িত্ব খিনি আমাৰ কান্ধত আহি পৰে এতিয়া এইটো নতুন বছৰৰ যিটো বাৰ্থ হ'ল তাতে মই এটা পৰিকল্পনা নতুনকে পৰিকল্পনা লৈছো যে এই গোটেই বছৰটোৰ কাৰণে যাতে মই আৰু ভাল পঢ়া শুনা কৰো নিজৰ লক্ষ্যত উপনীত হব পৰাকে, আৰু ডিচিপ্লিন বহুত মানে মেইনটেইন কৰি আছো। কেইদিন ধৰা ৰা তি পোৱা কে শুই উঠা তাৰ পিছত নিজৰ পঢ়া-পঢ়া তাৰ পিছত আকৌ কলেজত যোৱা আকৌ কলেজৰ যিখিনি কাম থাকে সেই কাম খিনি কৰি উঠি আকৌ পঢ়িবলৈ মানে এই, বাৰ্থডেৰ যিটো গুচি গ'ল মোৰ, এইটো বছৰত সেইটোত মানে এই ন নতুন পৰিকল্পনাটো লৈছো যিহেতু বহুত খিনি বয়সৰ লগে লগে আমাৰ ধৰা বহুত খিনি দায়িত্ব আহি পৰে নিজৰ লগতে নিজৰ, পৰিয়ালৰো। ত তেনেকে মানে সেই পৰিকল্পনাটো লোৱা হৈছে আৰু এনে তুমি কোৱাচোন তুমি কিবা পৰিকল্পনা তেনেকে লৈছানে।
ময়ো সেনেকে আহ পৰিকল্পনা লৈছো যে অহ এইবাৰ অহ এই বছৰটো যাতে পাৰিলে মই বহুত ভাল আহ কাম কৰিম সমাজৰ কাৰণে। অ আহ জল্দি উঠা চেষ্টা কৰিম যিহেতু মই অলপমান দেৰিকে উঠো। অ জল্দি উঠ ঠিকেনে ঘৰত মা দেউতাকো সহায় কৰিব বিচাৰো।
উম হম, ঠিকে আছে সহায় কৰিব বি ছৰাটো বহুত ভাল কাম পাৰিলে মইো সেইটো নিজৰ ৰুটিনত এড কৰিম বুলি ভাবিছো আৰু পাৰিলে যিমান পাৰো মানে ডিচিপ্লিনত, থাকিম বুলিয়ে ভাবিছো ডিচিপ্লিনত। নাথাকিলে, মানে একো কাম নহয় বুলিয়ে ক'ব পাৰি ডিচিপ্লিন মেইনটেইন কৰাতটো মানে বহুত দৰকাৰী হৈ পৰিছে আৰু মই এতিয়া, মানে সেই ৰুটিনটো। ফল' কৰিবই লাগিব সেনেকে মানে পৰিকল্পনাটো কৰিছো আৰু এই বাইথডেত। এই বাৰডেটোত অ',
এনে বাৰ্থ পাৰটিত ঘৰতে পাতা নে কি তুমি বাহিৰতো ওলাই যোৱা?
মই বাৰ্থডে পাৰ্তি ঘৰতে বেছ-কৰো বেছিভাগ, যিহেতু মোৰ বাৰ্থডেটো কালি আছিলে। মই ইমান আ মানুহ মথা-না মাতা নাছিলো, অকল অ', বন্ধু-বান্ধৱীসকল আহিছিল আৰু আৰু মা-দেউতা আছিলে সেইয়াই আৰু ত' সেই হিচাপে বাহিৰত আমি কেতিয়াও এনেকুৱাকে বাৰ্থডে পাতা নাই। ঘৰতে পাতিছো। মায়ে ঘৰত কিবা অলপ বনাইছে চবকে দিছে। কেক এটা আনিছো চবে কাটিছো এক লগত। খাইছো চবে একলগত। খাইছো চবে আৰু আ নাচ-গান কৰিছো। আ আৰু কিছুমান খেলা প্ৰতিযোগিতাও কৰিছো বন্ধু-বান্ধৱী সকলৰ লগত। সেইটোয়ে আৰু বাৰ্থডে বুলি ক'লে আৰু সেইটোয়ে ফূুৰ্তি লাগে। যে বন্ধু-বান্ধৱীসকল আহিব, নাচ-গান কৰিম, খেল পাত তিম একলগত খাম
তাকেই তাকে। মানে তোমাৰ হেৰি বাৰ্থডে পাৰ্টি বুলি ক'লে মানে ভাল-ভাল বস্তু খোৱাৰ কথা মনত আহে হয়নে নহয়? সেই কাৰণেও হয়তো বেছিকে ভাল লাগ আৰু তোমাৰ মিঠাই ধৰা কেক, কেকটো খাইতো চবেই ভাল পায়। সেইকাৰণেও মোৰ ভাল লাগে। আৰু, তোমাৰ বাৰ্থডে পাৰ্টিটো পাম পিছে মই।
হয় ঠিকে কৈছা, সময় পালে আহিবা আমাৰ ঘৰত কেতিয়াবা।
অ' মোৰ কাৰণে
অ' খুৱাম দিয়া সৰু সুৰাকে বাৰ্থডে।
অ' মোৰ কাৰনে কিন্তু চকলেট কেক টো লাগিব কিন্তু, মইও চকলেট কেক ভাল পাওঁ।
হয় নেকি, পিছে আহিবা। তুমি আহিলে মই চকলেট কেক লৈ আহিম।
কেতিয়া আহিম কোৱা।
তোমাৰ যেতিয়া সময় হয়, যেতিয়া কলেজ ছুটি থাকে তুমি সময় পাবা, তেতিয়া আহি যাবা।
অ' অ' হ'ব দিয়া, মই সময় পালে আহিম আৰু তোমাক জনাম দিয়া। আজি ৰাখিছো।
হয় ঠিক, হ'ব দিয়া।